হেল্ল'?
অ'! কোৱা?
উম, কি কৰিছা?
এ, বুট খাই আছিলোঁ।
আচ্ছা!
তুমি?
মই এইয়া, পিছফালে বহি আছিলোঁ, চাহ অকণ খালোঁ, চাহ অকণ খাই বহি আছোঁ।
অ'।
তাকে পথাৰখন চাই আছো বোলোঁ। খেতি চেতী কৰি আছে মানুহ বিলাকে।
উম।
খেতি নকৰিলেও মানুহে নচলে।
উম
খেতি ঘাঁ খেতি ওপৰতে গোটেই আমাৰ মানুহবোৰ খেতিৰ ওপৰতেটো
চলি আছে, উম। তোমালোকৰ পাছফালে নি পথাৰ।
ৱাজ পালে পিছফালে বাহনিলে আহিলে হয়।
অ। তোমালোক হল নেকি।
ৰুই হ'ব এতিয়া বেছিকে নাই।
উম। এতিয়া ৰুইছে নে কি আকৌ?
উম।
এতিয়া আকৌ ৰুই আছে নে কি?
মায়ে ৰুই আছে অ।
উম।
নৰুলে নহ'ব নহয়।
ৰ'দ নিদিলে যাবলে দিবা, ৰদ দিলে যাবলে নিদিবা।
তাকে।
নাই এনেই কষ্টবোৰ
উম কষ্ট নকৰিলে আকৌ কৰিবা কি কষ্টটো কৰিবই লাগিব ন মানুহে।
হলেও কষ্টটো কৰিব লাগে, হ'লেও মানে আজিকালি থাকিলে মানে যি ধৰনৰ। দিগদাৰ হয় ন।
হয় অ দিগদাৰটো হয় বাওঁ।
অ গৰম কৰি তেল দিছে।
উম।
সেইকাৰণে আঁতৰেদি যাব লাগে আৰু আন্ধা সময়
তাকে আকৌ আন্ধা ৰুবও নোৱাৰে নহয় কিছুমানে।
নহয় আৰু মানে চাৰিটা মান বজা পাত তোমাৰ ছয়টামান বজাত।
উম উম উম ইমান সময়ত গ'লো হয় পাঁচটা বজাত।
উম আকৌ ৰাতিৰ সোনকালে যাব লাগে।
উম।
তাকে
দিনতটো বহুত কষ্ট হয়।
অঁ।
ৰ'দ দিলে।
উম।
উম।
কষ্টতো হয়, কষ্ট কৰিবই লাগিব নহ। কষ্ট নকৰিলে খাবা কি। উম'।
সপ্তাহ মতে
চব কামতে কৰিব লাগিব তাকেহে ভাবিছোঁ কি কম।
উম।
ফাৰ্ম কে খোলো নেকি।
কিহৰ।
ফাৰ্ম মানে এতিয়া কিহৰ ফাৰ্ম খোলো ব্ৰইলাৰ ফাৰ্ম খোলো। ভাবিছোঁ তাকে ব্ৰইলাৰ ফাৰ্ম খোলো নে কি কৰোঁ। মানে কাঠফুলা বিজনেচ কৰা ভাল।
উম, উম চাইলোৱা কোনটো বেছি ভাল হয়।
কে।
লাগি থাকিব লাগে ন।
উম। ব্ৰইলাৰ লাগি থাকিব লাগে ন এই ব্ৰইলাৰ যদি তুমি যদি নিজাকে পাছ। মেলি খুলি লোৱা।
উম।
নিজৰ ভগীয়াকে যদি খুলি লোৱা, তেতিয়া তোমাৰ ইমান হেৰি নাই, কষ্ট নাই নহয়। তুমি নিজে এতিয়া খুলি পেলাই, তুমি এতিয়া কাটিং কৰিব পাৰা। ব্ৰইলাৰ মিটশ্বপৰ এনেকুৱা দোকান এখন খুলি লব পাৰা।
উম, উম।
দোকান এখন খোলা, খুলি লোৱা পিছতে তুমি এতিয়া। আৰামত তুমি। সেইকণ নিজৰ হেৰি কৰি পেলাই চলাই থাকিব পাৰা আজি আৰু আজিকালি মাংস সকলোৱে খায়েই। মাংস খালেও স্বাস্থ্যৰ কাৰণে অলপ ভালেই প্ৰায় ভাল।
কেহে খালে বেয়া আৰু।
একেৰাহে খালে বেয়া আও।
উম।
তে মাং বনাব জানা নাই মাংস।
বনাব জানো কিন্তু বনোৱা নাই মানে, এতিয়া নাজানো আৰু।
উম।
উম।
উম বনাবা এনেকে হেৰি, হা।
তুমি জানানে।
মই জানো হি মই কেলেই নাজানো মই ধুনীয়াকে জানো।
উম ক'ত শিকিলা।
মই নিজে শিকিলো ফোনত চাই, আমাৰ মায়ে শিকালে। মই মানে, মাহঁতে বনোৱা চাই থাকোঁ ন।
উম।
তেনেকে শিকি গ'লো।
অ।
প্ৰথমতে কেনেকে বনাম, প্ৰথমতে বনাম হেৰি, মাহঁতে দেখুওৱা হেতেন তেল দিব লাগে।
উম।
তেল দিয়াৰ পিছত, তাত পিয়াঁজ দি দিব লাগে।
অ।
পিয়াঁজ দি, আদা নহৰু দি দিব লাগে।
উম,
ত, ধুনীয়াকে বনাব লাগে। তাত মাংস দিব লাগে, পুৰা পিঁয়াজ-চিয়াজ যেতিয়া আদা নহৰু দিয়াৰ পিছত, লৰাই- লৰাই তাত মাংস দি দিব লাগে।
উম, উম,
তাৰ পাছত, তাত হালধি, নিমখ দি লৰাই-লৰাই ঢাকি দিব লাগে।
উম,
অলপ দেৰি যেতিয়া ঢাকিবা
উম,
তেতিয়া তাত, তুমি আলু দি দিলা।
উম,
আলু দি দিয়াৰ পিছত, তাত তুমি লৰাই থাকিলা।
উম,
লৰাই, লৰাই, লৰাই, লৰাই, যেতিয়া অলপমান, বেছি ভজা হ'ব ন।
উম, উম,
তেতিয়া তুমি তাত মছলা এড কৰি দিলা, চিকেন মছলা দিলা। ৰেড চিলি দিলা, কাশ্মীৰি ৰিচ-মিচটো।
উম, উম,
জিৰা পাউদাৰ এড কৰিলা।
অ,
সেয়া পয়াটো দিয়াৰ পিছত, একদম পুৰা লৰাই দিলা।
অ,
লৰাই দি ঢাকি দিলা।
অহ,
ঢাকি দিওনে সেইখন সময়ত তুমি বিলাহী এটা বা দুটা কাটি ল'লা।
উম,
বিলাহী এটা, দুটা কাটি পেলাই থৈ পেলাই, একদম তুমি ঢাকোনখন উলিয়াই দাঙি, ত, বিলাহীখিনি দি লৰাই দিলা।
উম,
লৰাই‌ দি আকৌ ঢাকি দিলা, অলপমান পানী দি দিলা।
উম,
পানীতটো বিলাহীৰ পৰা ওলাবই, অলপ। অকমান পানী দি পেলাই, লৰাই দিলা একদম গ্ৰেভি নিচিনা হৈ যাব তেতিয়া, আৰু মাংসটো লাগি নধয়।
উম,
তুমি একদম, লৰাই লৰাই, লৰাই, লৰাই, তেতিয়া ধৰ আলু-চালু সিজি, মাংস-চাংস সিজিব।
উম,
তেতিয়া তুমি কৰি, কাম নৰসি, নৰসিংহ নহ'লে ধনিয়া।
অ,
নহ'লে গৰম মছলা এনেকে দি পেলাই, অলপ লৰাই ঢাকি পেলাই, অফ কৰি থৰি দিবা, গেছ বনাব। গেছত বন, বা জুইত বনালে না, জুই পা নমাই থৈ দি তাতে উলিয়াই খাবা, ৰুটিৰ লগত খালা। ভাতৰ লগত খালা আৰু আমাৰ মানুহ বিলাকে ভাতটো মেইন ন, ৰাতিপুৱা দু দুপৰীয়া ৰাতি ভাতটো লাগেই।
ভাত লগতে ভাল।
উম। তুমি কি ভাল কৰ খাই ভাল পোৱা।
হুম।
তুমি কিহৰ লগত খাই ভাল পোৱা।
ভাত ভাত।
ভাটৰ লগত।
উম ভাতৰ লগত অ।
উম খাব লাগে ভাত খাব লাগে মানে। ভাত নাখালে শক্তি নাপাবা নহয়।
পাচলি খাব লাগে সেউজীয়া শাক পাচলিবোৰ।
উম।
মাছ মাংস খাব লাগে ডিম খাব লাগে ডিমত প্ৰটিন থাকে ন।
উম।
মাছ মাংস খালে ডিম খালা। আজিকালি শাক পাচলি খাবলৈও ভয় নহয়।
উম।
সাৰ মিলাই থাকে তাতে সাৰ দিয়া।
পোকিয়াৰ যে হয়।
উম। ফল মূল খাব লাগে ধুই মেলি।
উম।
আৰু কি জানো খোৱা বস্তুবোৰ একদম ঢাকি ৰাখিব লাগে ঢাকি ভালকে পৰিষ্কাৰ কৰি খাব লাগে ন।
অ তেতিয়া হেৰি নহয় আও।
তেতিয়া মানে ভাল।
উম। তে বিজাণু বিলাক নোসোমায় এতিয়া মাখি চাখি পয়ে।
উম।
তাৰ পৰাই টো কিবা কিবি হয় বেমাৰ হয় ন।
সেইটোৱেটো।
উম ঢাকি মেলি খালে এইবিলাক। পেটৰ কাৰনেই ভাল।
পেটৰ কাৰণে ভাল অ।
উম।
বেমাৰ আজাৰ নহয় ভালকে খাদ্য খালে।
তাকেটো।
তুমি কি বনাব জানা এনে।
মই জানো মা মাছো জানো।
মাছ।
উম।
উম। মেগী এইবোৰ মেগী এইবোৰ ফাষ্ট ফুড জাতীয় বস্তু খাবলৈয়ে নালাগে মানুহে
উম।
ফাৰ্ষ্টফুড বেছি খালে খাব লাগে আৰু মাহত এবাৰ।
উম।
এনেকে খাব লাগে সদায় সপ প্তাহে সপ্তাহে খাই থাকিলে নিজৰ স্বাস্থ্যটো হানিকাৰ হানি হয় আন একো নহয়।
উম। হয় বাৰু এইটো।
শকত হৈ যাবা পেট চেট বাঢ়িব তোমাৰ।
উম।
সেইবোৰ বেছি খালে।
উম।
সেইকাৰণে ফাষ্ট ফুড জাতীয় বস্তুবোৰ ইমান খোৱাটো ভাল নহয়।
উম। কিন্তু মুখৰ টেস্টিটো আছে যে।
মুখৰ তৃপ্তিটো আছে বাৰু খাইও ভাল লাগে নহয়। নাখালেও নহয় খাবলৈ মন যায়।
উম।
এৰিবলৈও মন নাযায়।
সেইটোৱেই টো।
কিন্তু সেইবোৰ খোৱাতকে ঘৰতে এনেকুৱা কিবা কিবি ৰুটি চুটি বনাই খুৱাই ভাল।
উম।
নহলে তুমি সেই যে শাক পাচলি খাবলৈও আজিকালি কি আৰু এতিয়া ঘৰতে হোৱা বস্তুখিনি খাবলৈ ভাল। নহ'লে বজাৰৰ বস্তুবোৰ সেইবোৰ কি হয় চিজনৰ আগতে উলিয়াই দিয়ে ন। বতৰৰ আগতে বস্তু উলিয়াই দিয়ে বা মেডিচিন মাৰি মাৰি ডাঙৰ হয় সেইবোৰ খাই লৈ আমাৰ নিজৰে হানি হয়।
মেডিচন দি পিনে ম বস্তুতটো যেতিয়া হ'ব লাগে তেতিয়ালে মানুহে নুবুজে
হে টোৱে টো।
যেতিয়া মানে বস্তুটো ওলাব হয় আৰু, উম।
হে টোৱে।
বস্তৱে খাব লাগে ঘৰত ঘৰুৱা পাচলি ঘৰুৱা পাচলি খোৱাটোৱে ভাল আৰু।
উম।
কলডিল চলদিল খাৱ লাগে পাহাৰীয়া বাঁহ গাজ কলডিল কলডিল বনাব নাজানো মই।
মই জানো।
কেনেকৈ বনায়।
ধুনীয় কলডিলটো মানে আনি পেলাই ডাইৰেক্ট বনাব নালাগে। সক আ উম ভ থৈ দিব লাগে।
এক ৰাতি দুই ৰাতি
নহয় ইমান দিন নালাগে ৰাধি ৰাতিপুৱা আনিলে আনিলা তেতিয়াহলে থৈ দি পেলে ৰাতিকে বনাব পৰা হয় আৰু।
অ'।
মানে আ দু যে নাইছে আটো যোৱা নেকি
অধাটো অ।
অ ত বঠটো য লে তটোব লাগে ত ধে উপপা। ওপৰ গচটা উটাইল বাকনি গছচটা।
উম।
ধুনীয়াকে ধুই মেলি।
উম।
তাৰ পৰা মানে কি ঠান নাথাকে জানো কলদিল
অ।
তাতে হাতত মানে মঠাতেল চিথাতেল সানি ললে ভাল আৰু।
উম।
কাতিব লাগে মানে মিহি মিহি কে।
উম।
উম।
সোবিলাক থাকে খাই বেয়া লে সেইবাকত দ লাগে।
অ।
তাপা আলু চালুও তাতে কাটি দিব লাগে। তাৰ পৰা কেৰাহীখন পাতি লৈ পেলাই কেৰাহীখনতে তেল দিব লাগে আদা নহৰু। পিঁয়াজ।
খুলি পেলাই দি দিব লাগে নে দাৰে।
অ আদা নহ তেলত আদা নহো পিয়াজ চকদম খুন্দি মেলি।
উম।
তাপা চব দি দিব লাগে দি পেলাই অলপ দে ভাজি মেলি হোৱাৰ পিছত। তাত যদি মছলাও যদি দিয়ে কিছুমানে মছলা দি খায় ন। যদি মছলা দিয়া মছলাও দিব পাৰে।
অ।
তাৰপিছতে সেইখিন ঢাকি ঢাকি দিব লাগে।
উম।
কলডিল পা হালধি নিমখ দি। অলপ দেৰি লৰাই অকণমান সিজিবলৈ দিলৈ ধাকি থব লাগে।
অ।
যদি অকমান পানী দি পেলাই খাবলৈ বিচাৰে পানী অকণ দি দিব লাগে আকৌ।
উম।
যদি নালাগে তেনেকে ভাজিলেই হ'ল। তাপা পানী দি পেলাই অকমান উতলাই দিলে হল ৰেডি।
আলু চালু দিব লাগে নেকি।
আলু পুৰ নে দিব লাগে দেখোন।
উম।
কৈছিলো নহয় আলুগটি হেৰি কোটিকেনে দিবলে উম।
খাই মজা লাগ খাই চাবাচোন বাৰু।
উম। খাই পোৱা নাই মই খাই বেয়া পাও কিবা আহা আহ নিচিনা বস্তু এটা ওলাই যে।
কুটে কুটোতেনে, যেতিয়া কুতিবা যেতিয়া বাছি বাছি বাছি পেলাই দিবা
কুটিব জানা নাই?
জানোটো।
এনেক এনেক কটাই যে মায়ে মায়ে যে কোতে
অ তাকে এই হেৰি তাকে কোলা কোলা যে হেটো আঠাটো যে
উম।
আঠাটো লাগি যায় আক তাই সেই
খা মই খাইছো মই খাই ইমান এটা ভাল নাপাওঁ মানে ভাল খালে ভাল স্বাস্থ্যটোলে।
এনেই কলদিল খালে ভালটো।
অ।
যি যেনি কেনে এই তিল অকণ হাতত হানি লব লাগে।
কাটোতেনেই
অ কাটোতে তেমনেই ইয়াত হেই